হেল্ল',
হেল্ল' অ', কোৱা?
কি কৰি আছা?
এইটো এনে বহি আছো হেল্ল' অ' কোৱা বহি আছো এনেই।
অ', ঠিকে আছে। এয়া আছো। চাহ খালা?
অ', খালোঁ চাহ খালোঁ এতিয়া এনেই বহি আছোঁ। আৰু তুমি কি কৰিছা?
মই আছোঁ এনেই।
অ'।
ঠিকে আছে। ত' মই মানে সুধিব বিচাৰিছিলোঁ
অ'।
তুমি এনেই সময় অতিবাহিত কৰিবৰ কাৰণে কি কৰা? এই ফোন চোৱা নে কি কৰা?
মই ফোনে চাওঁ ৰিলচ চাই থাকোঁ। আৰু কেতিয়াবা কিবা ইনফৰৰ্মেটিভ ভিডিঅ'ও চাওঁ।
উম, উম।
কিবা ইনফৰৰ্মেশ্যন লাগিলে যেনেকে মই এতিয়া মাষ্টৰচ কাৰণে পঢ়ি আছো চ' এইটো মই চাওঁ। অ', ইউটিউবত কি কৰিব লাগিব কি পঢ়িব লাগিব আজিকালিতো আমি এইটোৱে কৰো নহয় ইউটিউবৰ পৰাই বেছিভাগ
উম, উম।
চ' এইটোৱে।
হয়, হয়। অ', তাকে।
আৰু কোৱা।
তাৰকে আজি আজিকালি মানে নৱপ্ৰজন্মবোৰে মোবাইল ফোনত বেছি সময় অতিবাহিত কৰে ন। আৰু বেছিভাগ বেয়া কামতে অতিবাহিত কৰে। তাকে মানে মোবাইলৰ মানে সতব্যৱহাৰ লে ভাল হয় আৰু সিহঁতৰ জীৱন ভৱিষ্যতবোৰ ভাল হয় কিন্তু আকৌ মোবাইলটো আকৌ বেয়াকৈ ব্যৱহাৰ কৰিলে ভৱিষ্যতেও বেয়া হয়।
অ', অ', সেইটোও আছে আমি দুটা ভাগে এইটো কৰিব পাৰো ভালো কৰিব পাৰো বেয়াও কৰিব পাৰো সেইটোৱে অ'।
তাকে।
উম।
উম, বাকী আৰু তুমি কোৱাচোন তোমাৰ অহ নেকি তুমি ক'ত কিবা ঠাই চাই ক'ৰবাত ঘৰিব গৈছানে? তোমাৰ বা স্কুলৰ পৰা মান তেনেকৈ?
নাই এনেকুৱা যোৱা নাই কেতিয়াও ঘৰতে।
এচকাৰচন বা তেনেকুৱা কিবা। স্কুলৰ পৰা নাই নাই যোৱা ন? তাৰপিছত এনেকুৱা শিক্ষামূলক ভ্ৰমণ যোৱা নাই তোমালোকক নিয়া নাই শিক্ষামূলক ভ্ৰমণত?
উম।
তাকে ঠিকে আছে।
আজি তুমি গৈছা?
অঁ, মই, মই তেনেকে বাৰু যোৱা নাই। অঁ, এবাৰ গৈছিলোঁ দ্বীপৰ বিল। মোৰ স্কুলৰ পৰা। স্কুলৰ পৰা, মই স্কুলত থাকোঁতে।
আচ্ছা, আচ্ছা।
ভালেই হৈ থাক। ঠাইখন বহুত মানে প্ৰাকৃতিক সৌন্দৰ্য আছে। হয়, প্ৰাকৃতিক সৌন্দৰ্য আছে তাত।
আৰু এতিয়া তুমি পঢ়ি আছানে? মানে কি কৰা?
এতিয়া মই পঢ়ি আছোঁ।
পঢ়ি আছে? আচ্ছা, আচ্ছা, আচ্ছা।
হয়।
অঁ, মই জব কৰোঁ আৰু।
উম, উম উম। অঁ, জব কৰি আছা।
অঁ, জব কৰি আছো।
অঁ
ত
তাকে।
উম আৰু কৈ থাকা।
আৰু তোমাৰ
অঁ।
আৰু কোৱাচোন তুমি আৰু ক'ৰবাত ক'ৰবাত গৈছা নেকি? মানে নেকি কিবা? অঁ তেনেকে জানিবলগীয়া ঠাইত বা
মই নহয় মই ফুৰিব বহুত ভাল পাওঁ। কিন্তু এতিয়ালৈকে এনেকুৱা ফুৰা নাই মানে। ফুৰিব যোৱাই নাই মই ক'টো। জয়।
অঁ
আৰু কোৱা? তুমি ৰিলচ বেছি চোৱা নে, ইউটিউব?
মই ইউটিবটো চাওঁ মাজে মাজে আৰু মানে ইনফৰমেশনবোৰ লওঁ আৰু ইউটিবৰ পৰা আৰু তু ৰিলচ, ৰিলচো চোৱা হয় মাজে মাজে যেতিয়া অকণ আমনি পোৱা যায়।
অঁ। সেইটোৱে, আজি-কালি টেকন'লজি। অঁ, অঁ আজি-কালি টেকন'লজি ইমান বাঢ়ি গৈছে নহয়। মানে আগবাঢ়িছে। আমাৰ কাৰণে ভাল হৈছে!
অঁ, অঁ '!
তেনেক ইনফৰমেশন চেনেলছবোৰ চোৱা যায়। ইউটিউবত! আৰু তেনেকেই, কিছুমান এপছবোৰ থাকে ন? যিবোৰত এনেকুৱা বহুত ইনফৰমেশনছ দিয়ে। সেইবোৰো চোৱা হয়!
অঁ, উম। সেইতোৱেটো, আজি-কালি মোবাইল হোৱা কাৰণে ইমান ভাল হৈছে। আমি টিভিও ইমান চাব নালাগে নহয়? মোবাইল টোহে ভাল। অঁ-অঁ
আৰু আমি বাতৰি কাকত কিনিবও নালাগে। মোবাইলতে আমি বাতৰি কাকটো পাই যাওঁ!
অঁ, অঁ।
তাৰ লগতে, সকলো ইনফৰ্মেশ্যন আমি পাই যাওঁ ন, সকলো নথি, দাঁটা-চাটা পাই যাওঁ।
অ', অ', সেইটোৱে। আৰু, তোমাৰ হবি কি?
মোৰ হবি, গান গাওঁ মই, মানে মাজে, মাজে অলপ, অলপ গান গাওঁ আৰু।
আচ্ছা, তুমি গান গোৱা, বা ভাল দে।
এনেই অলপ, অলপ গুণগুনাও আৰু বাছ, ভাল লাগে আৰু গান গাই। পিছত শুনাম ৰ, তোমাৰ হবি কি?
মই, গান শুনি ভাল পাওঁ।
শুনি ভাল পোৱা, আৰু কিতাপ পঢ়ি ভাল পোৱা নে?
অ', কিতাপো পঢ়ি ভাল পাওঁ, নভেলবোৰ মই পঢ়িয়ে থাকোঁ।
উম, উম, উম, উপন্যাস পঢ়া ন উপন্যাস, কেনেকুৱা, কেনেকুৱা ধৰণৰ উপন্যাস পঢ়া?
একচুৱেলি মই এইটো মানে মোবাইলৰ পৰাই কৰোঁ, অ', মোৰ এনেকুৱা মানে নাই। চ' মোবাইলত ইমান এপ আছে নহয়, তাৰ পৰাই মই পঢ়ি থাকোঁ।
উম, উম, উম।
কেনেকুৱা? কি, কি উপন্যাস পঢ়িছা।
অ'। একজেক্ট মানে একজেক্টলি মই নামবোৰ নাজানো এতিয়া। মানে খালি, পঢ়িছো, পঢ়ি পেলাই আকৌ পাহৰি যাওঁ। সেইটোৱে।
কিমান ভাল, ভাল উপন্যাস আছে ন, অসমীয়াৰ, অসীমত যাৰ যাৰ হেৰাল সীমা, এনেকুৱা ধৰণৰ।
অ', বহুত ভাল, ভাল আছে, ভাল লাগে। আৰু মই এনে টাইমত মই মানে, এইটোয়ে কৰো, গানে শুনি থাকো।
গান শুনা, ময়ো গান শুনো বাৰু, গান শুনি মোৰ ভাল লাগে। তথাপিতো, এনেকুৱা উপন্যাসবোৰো ভাল, পঢ়ি ভাল লাগে। আৰু, আৰু তাকে অ', বহুতো কিতাপ আছে ন, উপন্যাসৰ। এইবোৰ আৰু ইংলিছৰো তেনেকুৱা বহুত আছে।
অ'।
উপন্যাস। এনি ফ্ৰাংক, এন ফ্ৰাংকৰ, ডায়েৰী সেনেকুৱা।
উম। ত' ৰাতি কেতিয়া, টোপুনি মাৰা তুমি?
উম।
ৰাতি কেতিয়া টোপনি মাৰা?
ৰাতি বাৰটামান বাজে।
ইমান লেট।
অ', পঢ়ি থাকিলে তেতিয়া তেওঁ পঢ়ি আছোঁ ন, সেইকাৰণে মানে অলপ টাইম হয় যায়গে।
অ'। মই সোনকালে কৰোঁ। ৰ'বা মই দহটা বজাতে কৰোঁ।
উম', তোমাৰ ফেভৰেট ঠাই কোৱাচোন তুমি কি খাই ভাল পোৱা?
মই কি খাই ভাল পাওঁ অ, মোৰ একচুৱেলি মই ভেজ খাই ভাল পাওঁ। মই নিমখীয়া খাই ভাল পাওঁ মানে
উম', উম, অ, আৰু ঠাই অ, অ, আৰু ঠাই কোৱাচোন জেগা
জাগা মান মই চোৱা মই ফুৰিব ভাল পাওঁ। কিন্তু ফুৰা নাই অ, চৌ সেইকাৰণে মানে এতিয়াতো ইয়াতে সময় এইটোৱে ভাল লাগে।
হম', ক'ত ক'ত থাকা এতিয়া?
এনে গুৱাহাটীত সেইটোৱে ভাল লাগে। মই গুৱাহাটীত থাকো, বাট মই গুৱাহাটীতো ইমান জ ধুনীয়া ধুনীয়া জেগা আছে নহয়। প্লেচ আছে মই এইটো মানে ফুৰা নাই। কেতিয়াও
উম', উম, উম,
ইমান আজিকালি ইমান বিজি স্কেওডোল হয় নহয়। কাম কৰি পেলাই ইমান সময়ে নাথাকে। হাতত
উম', উম, উম',
সিতোৱে উম',
তাকে
অ', কোৱা?
সেয়া আৰু আৰু তুমি গান নাচ এনেকুৱা কিবা কৰা নেকি?
একো নকৰো। মানে নাচিব ভাল পাওঁ। কেতিয়াবা কেতিয়াবা নাচোঁ আৰু মানে এনে প্ৰফেশচনেই নকৰোঁ।
উম', উম, উম, উম, সেই স্কুলত বা তেনেকৈ কলেজত নাচ
অ', স্কুলত মই নাচিছিলো দেই, মই বিহু নাচিছিলো স্কুলত। মই চাগে ক্লাছ ছিক্সত আছিলো। অ, ছিক্সত আছিলোঁ। মই তেতিয়া নাচিছিলোঁ ইমান ভাল লাগিছে নহয়।
হয় নেকি?
অ', বহুত ভাল লাগিছে।
শিকিছানে?
মানে ঘৰতে মই শিকিছিলোঁ।
উম',
ঘৰতে মোক মায়ে মানে শিকাইছিল। বাইদেউ আৰু মায়ে।
উম', উম,
তেতিয়া কৰিছিলো। বহুত ভাল লাগিছিল মই।
উম', উম,
আজি কালিতো আমি ফোনতে শিকো অ, অ,
মই অলপ শিকিছিলোং।
আচ্ছা এনে কি নাই কি নাচ শিকিছিলা?
মো বিহু শিকিছিলোঁং।
বিহু শিকিছিলা বাহ।
উম উম। অ অলপ নাচিছিলোঁ স্কুলত, স্কুলত থাকোঁতে। সেইএ আৰু বাকী ঘৰত চবৰে ভাল নহয়?
অৱ চবৰে ভালে আছে। খবৰ ভাল, তোমাৰ?
মোৰ ভাল ভাল।
উম।
ঠিকে আছে তেন্তে ৰাখোঁ।
অৱ অৱ ঠিক আছে দিয়া বাই আকৌ কল কৰিম।
উম উম হ'ব।